আহ শুনিছ।
আহ!
কি কৰিছা।
বহি আছো।
খালোঁ তই খালি।
হেল্লো। কলেজ আহিছিলি নাই?
কলেজ আজি যোৱা নাই।
আজি কি পাতিছিলো স্কুল-কলেজত।
কি জানো।
আচ্ছা নগ'লো বাৰু।
উ'।
বাকী হেইদিনাখন কি কৰি আছে দোকানত।
মিলাই আছিলো অলপ মাল চাল আনি আছিলো।
তোক মাতিলোঁ নুখুনি-নামাতিলি
অ' ‍পাহৰি গলো নহয়।
পাহৰি গলি ৱাহ। তই হেইদিনাখন মই কল কৰিছো ৰিচিভ নকৰিলি যে।
অলপ বিজি আছিলো মানে বুজিলি বিজনেছত আছো ন আজিকালি।
বিজনেচ কি বিজনেছ কৰি আছ।
এ'এইটো কাপোৰৰ বিজনেচ। পাটনাৰত আছো মানে আহ' খুলিছো কি
আচ্ছা।
কোনটো কোম্পানী নে ভাল হ'ব নাইকি ন অ' নাইকি পূমা এইবিলাক।
উম'।
উ'।
ক'ত দোকানখন ক'ত খুলিছ?
দোকানৰ এইটো চেণ্টাৰৰ ওচৰতে।
আচ্ছা দেখা নাই যাব লাগিব ৰ এদিন।
উম' আহিবি আহিবি ডিচকাউন্ট দি দিম। আৰু কোনটো মানে ব্ৰেণ্ড ভাল হ'ব একদম কাপোৰটোৰ কোৱালিটিটো।
তোৰ যদি তাত কাপোৰৰ দোকান বহুত আছে। তো তই লাগিব যে কিমান দামৰ বস্তু কিন কিনে মানুহে।
উম'।
ৰাখিব লাগিব কাৰণ যদি যদি সেইটো জেগাত যদি মানুহে তোৰ কম দামেই পিন্ধে পাঁচশ ছয়শ টকীয়া মাল পিন্ধেটো তই সেইটোৰ মতে ৰাখিব লাগিব। যদি বোলে চব মানুহ হাই ফাই ভাল কাপোৰ পিন্ধে দামী পিন্ধে তো তই দামি ৰাখিব লাগিব ন।
আৰু মানে জোতা কি কি কোম্পানী ৰাখিম জোতা
জোতা বটা চটা ৰাখিব পাৰ
বটো বাতাতটো অল্ড হৈ গ'লা আগতে তাতকে অলপ নতুন কিবা
নতুন কি ৰাখিবিবি জৰ্ডন
উম জৰ্দাৰ মালটো ভাল আছে ঠিকেই ৰাখিব পাৰি।
জৰ ৰাখিব কৰ।
উম!
আমাৰ চেণ্টাৰৰ দোকান কিহৰ কমি আছে জান গৰি
হম!
ঘড়ী ঘড়ী!
ঘড়ী অ ৱাছ অ ঠিক কৈছো সেইটোও ৰাখিব পাৰি বাৰু
আমাৰ। আমাৰ চেণ্টাৰ ছৰ দোকান এখন ভাল নাই।
কোম্পানীটো কি হল আনিম বা উম!
ই চনটা টনাটা আনিব পাৰো।
ে আনি ফাইদা হ'ব ন কম দামে আনে ফাইদা হ'ব এইটোও বুজি নাপালো।
ফাৰ্ষ কম দামী কম দামী আন কম দামী বেছি আন কাৰণ মানুহে ইমান দামীো নিকিনে ন ঘড়ি প্ৰথমতে বেছিভাগ কম দানিয়া তাৰ পিছত যদি তাৰ ভিতৰত যদি মানুহে বিচাৰে যে দামী লাগে বা। অলপ ব্ৰেণ্ডেড লাগে তেতিয়াহ'লে দুটামান ব্ৰেণ্ডেড আনি থ-
উম!
বুজিলি?
বুজিছোঁ আৰু সেইদিনা ঘূৰি পোৱা যাবি কি নাই
ক'ত যাবি?
শ্বিলং পিনে যাম বুলি ভাবি আছো!
কেতিয়া যাবি?
যাম পইচা মেৰিলে যাম ৰ
শ্বিলং কোন কোন যাবি-
মই যা মোৰ লগৰ বিলাক যাব তই আহিবি নেকি?
যাব। পাৰি লগৰ মানে কোন যাব এই ইহঁত যাব নেকি।
উম! উম! উম!
আচ্ছা ঠিকছে যাব পাৰি কিমানকে মিলাবি শ্বিলং থাকি থকাকে যাবি নেকি?
থকাকে যাম ক দহ দিন মান যাম থাকাকে
আচ্ছা দহ দিন ম হোৱাকে যাবতো বাজেট বেছি লাগিব না।
উম বেছি লাগিব নাই তাৰ হোটেল বিলাক গলা বি আছে আপাক কেম নামে আছে।
তথাপিও খোৱা ফুৰা চকাৰ পৰা পইচা লাগিবতো
উম গাড়ীত যাম বুলি ভাবিছো এতিয়া গাড়ী কিমান লয়
গাড়ী লাইন গাড়ীত যাবি নে ভাড়াত লৈ যাবি
নাই নাই গাড়ী গাড়ী কাৰ কাৰ কাৰত যাম অ উম উম ইয়েছ
প্ৰাইভেটত গলে বাৰু তেলৰ খৰচটো দিব লাগিব আৰু কি
এটা গাড়ীত গ'লে হ'ব গে নে সেইটোৱে ভাবিছো বহুত মানুহ আছে ন ছয় জন মান আছে তইও হাতজন যাবি
বলেৰ ছলেৰো স্কোৰপিও এনেকে কিবা ল'ব লাগিব ত চুইফ টুইফ লৈ যাও অ তোৰ তোৰ দাদাৰ দেখোন থাৰ খন আছেই গেলা
উম তাতে যাব পাৰি
লে এইখনে লৈ যাব পাৰি বস্তু ও সোমাব আৰু অফ ৰডিং ও হৈ যায় উম তাকে বাকী আজি ওলাই অহ নে নেকি যেন ফিল্ডৰ পিনে নাহ নেকি
মায়ে দোকানত
আচ্ছা
হম
বাকী আজি দেওবাৰ কেনেকুৱা গৈছে
দেওবাৰ ভালেই গ'ল ঘৰতে ঘৰটোৰ পৰা ডাইৰেক্ দোকান এনেকুৱাই চলিছে অলপ বিজনেচটো ভালেই গ'ল
ঠিকেই আছে মইও খুলিম ভাবিছো বুজিছ
মোৰ লগতে আহি যা একেবাৰে পাৰ্টনাৰশিপত খুলি লও নেকি হেল্ল'
হয় তো অ খুলিব পাৰি যদি তোৰ প্লেচটো চাম দে মই ফাৰ্ষ্ট ক'ব গ'লে।
অ অ প্লেছ ভাল জগাত আছে।
যদি ৰিস্ক হৈ যায় না বহুত কাৰণ যদি তই মই পইচা ইনভেষ্ট কৰিলো যেনিবা হা যদি যদি লছ হয় তেতিয়াহ'লে।
উম সেইটো ঠিক লছ হ'ব কেইদিনমান। তিনি চাৰি সপ্তাহ মান যাব তাৰ পিছত লাভ হ'ব।
লছ টো বিজনেছত আছে। লছটো হবই সেইটো কবলগীয়া কথা নহয় বাত যদি তই পঞ্চাশ দি পেলাই যদি তই ত্ৰিশ এটা ঘুৰাই পাৱ তোৰ কেনেকা হ'ব।
উম সেইটো ঠিক।
গম পাইছ অ লছ হ'ব তোৰ দুই তিনি মাহ লছ হলেও।
উম। হেল্ল'।
শুনিছ।
ক প্লেনটো মিলা ফুৰিব যাম ন উম ফুৰিব যাম শ্বিলং মানে ক'ত থাকিম কি কৰিবি সেইটো। হোটেল চোটেল আছে কি নাই উম খোৱা খোৱা। কেনেকুৱা হয় বা তাত।
খোৱাতো আৰু ঠিকে আছে মোৰ দেউতাহত এবাৰ গৈছিলে হা।
উম।
বাকী এইটোৰ।
কি বুলি কয় লগৰ ভাল ভাল কেইটাক লবি বে ফটুৱা কেইটাক নলবি মানে বেছি ফটোৱামি কৰিব লাগে এ জোখতকে বেছি হৈ গ'লে বেয়া ন আৰু। বেলেগৰ জেগাত বুজিছ। যদি অভাৰ কৰি দিয়ে
তই তোৰ লগৰ বিলাকৰ ভাল ভাল লৈ যাবি তোৰ। অ।
হ'ব এইটো লৈ যাম বাৰু।
আহ কেতিয়া যাম বা ভাবিছো কালি যাম নে পৰহি যাম।
এটা কাম কৰিম ৰ এটা গ্ৰুপ মই এটা গ্ৰুপ। খুলি আছো আজি তোক এডমিন বনাই দিম
অ।
ত গ্ৰুপত তই কবি যে কোন কোন মানে কিমান বাজেট হ'ব সেইটো তাত আমি আলোচনা কৰি ল'ম। তই নিজে কচোন মোটামুটি কিমান বাজেট। দচ মানতো লাগিব চাগে
দচ মানতো ন নহব ছাগে।
নে দচতকে বেছি লাগিব নে কম লাগিব।
অলপ বেছি লাগিব তাত যাম। ভা়া মানুহ চাই মানু চাই হোটেলত যদি সৰুকে ৰুমত থাকোত তেতিয়াহ'লে কম ল'ব বেছি যদি এটা নিজৰ নিজৰে অ এইটো
যা এতিয়া আমিত অকলতো লৰা যামচোন ছৰিদিনা যায়
উম ছোৱালী নাইক
অ ছোৱালী নাযায় যো ল'ৰা বিলাকো এটা ৰুমতে থাকিলোৰ ধঢেৰ ল'ৰা আছে যেনিবা। তাৰুম লিলম মিলাই মেলি সোমাই যাম হৈ গ'ল।
উম!
ত' তাত খৰচ হলে কমক আৰু শুন যদি পইচা।
উম!
ত তম চবে। টাই পইচা নিম বিশ হাজাৰ বিশ হাজাৰ বিশ নিলে বিই নিম ত পোন্ধৰ নিলে পোন্ধৰই নিম তই যদি মই চাহ মই যদি পোন্ধৰলৈৈ যাওঁ তই যদি দল হৈ যাও। ত এনেকাে যদি হয়। মোৰ কিবা এটা ভাল লাগিলে মই পোন্ধৰ পোন্ধৰ খৰচ কৰি আহিলো তই দহৰ পৰা বেলেগ মোৰ পৰা বা বেলেগৰ পৰা বাকী কৰি ললি সেইটোতটো নহব না!
উম এইটো ঠিক।
সেইটোয়ে সেইটো কাৰণে যিমান দিম মানে দুটাই সমানে লৈ যাম। বুজিলি? যোনে কোনোবাই এহেজাৰ বেছিও নিব দৰকাৰ নাই কোনোবা এহেজাৰ কম নিয়াৰ দৰকাৰ নাই
কবমান লৈ যাম আৰু মিলা মিলিকে।
সেইটোৱেই সবেই মিল মিলাই পেলাই লৈ যাম মানে পিছত যাতে শুনিবলগা নাই তই মোৰ পইচা দি খালি বা মই তেৰ পইচা দি খালে এনে কথা শুনিব লগা নহয় বুজ
উম!
হ'ব দে মই তোক গ্ৰুপ এটা খুলি আছো। গ ৰুতু খুলি পেলাই কথা পাতি আছো ৰ।
হ!
অ ডাইৰেক কবি তাৰ চব কথা হা
আহ!
উম!